কৈছা
অ এয়া এই মিটিং এখন আছিলে মিটিংখনৰ পা আহি অকমান বহিছোহি
অ তুমি আজৰি হৈ আছা যদি আমাৰ ঘৰলে আহিবা চুন মই মানে সৰিয়হ কেইটামান তিয়াই থৈছো টিৰাই পেলাই বোলো হেই খাৱলি অকন বনাম এই কিমান খাৱলি অকন খ খাবলে মন যায় গৰমত অকণমান খাৱলি অণমাণ খাব মন যায় নহ তাৰাবল টো অকণো কৰিম টেঙা খাৱলি
অ খাৱলি এতিয়া এতিয়া প্ৰায় মানুহৰ ঘৰত খাৱলি থাকেই নহয়
অ তুমি আহিবা ঢেকী একন দি দিবা তেতিয়া মানে মই চালি যাম
অ হ'ব হ'ব মই আহি যাম বাউ
অ তাৰমানে খাৱলী বিলাকে এই আমাৰ মানুহ বিলাকে বিচাৰে যে তাৰমানে অকণমান বিক্ৰীও কৰিম আউ খাম অকমান খামো অকণমান বিক
আউ সেই খাৱলি বস্তুটো চবেই বিচায়ে নহয়
অ বিচাৰি আছে বহুত মানে মই মানে বৰ ধুনীয়াকে বনাও যে খাৱলি এতিয়া মানুহ বিলাকে ইমান ফোন কৰি সুধিছে অ অ খুৰি খাৱলি বনাইছে নে বনাই মই কচো আজি অকমান হেৰি খুন্দিম বাউ তেতিয়া আকৌ তিনদিনমান ৰখাব দে তেতিয়াহে পকিব খাউলি নহলে
অ অ অ অ হেই আমাৰ আকৌ হেই আগতে গোটত বনাইছিলো তাৰ পিছত এতিয়া এই সৰিয়হও যি দাম হ'ল নু পুচাই যে সেইকাৰণে নবনোৱা হলো আউ
অ ধেৰ দাম ঢেৰদাম ধেৰদাম মোৰ আকৌ এজনৰ মানে কি চিনাকি মানুহজন আছিলে তাৰপা বোলে হেৰি। এটা সৰিয়হ খেতি কৰিছিলে মিচিং মানুহ তাৰপা বোলে নহয় আপোনালে দি। পঠিয়াম তাৰপা আপোনালোক খাৱলি কন খাব আমাৰ মিঠাতেলো কৰি আনিছিলে মানে দুবটল মান।
অ এ তেনুকুৱা হলে ভাল। বা নিজৰ ঘৰতে থাকিলে ভাল এনেকে কিনি পেলাই আনিবলে বেয়া।
হয় আকৌ হেৰি খাবলে ভাল নহয় এ বাহৰ গাছ।
অ বাঁহৰ গাছ আমাৰ বাঁহৰ গাছ আছে বাও। এই দেউতাই আনি বেলাই কাটি বেলি থৈছে।
অ এই দুজনী মানুহ লাগে আকৌ।
অ এবাৰ মাজতে পে বেয়া হৈ গল পেলাই দিলো তাৰপিছত এইবাৰ আকৌ এই আমাৰ বাবাৰ আগত মানে বৰ জান খুব ভাল সিঙিয়াত।
অ।
তাৰপিছত এই তপা আনিচ দি পঠিয়াইছিলে।
অ। এই মোৰ আক বাহৰ গাছ এটা এই মুহজনে কাটি আনি থৈ গৈছে। ত মই কৈছোঁ ন দুজনী মানুহৰ লাগিব ন এজনে চ। উলিয়াব লাগিব যেনে খুন্দিব লাগিব নেকি। তাৰ পৰা সেয়া আকৌ তাৰ আগত আকৌ থেকেৰা অকণ দি থ'লে পকীব তেতিয়াই। খাই ভাল লাগিব নহ'লে ক'ত ভাল লাগিব। আৰু এই মানে- সেইবিলাক খৰিচা বিলাক ইমাৰ বসন্ত ওলালে অকণমান- খুৱাই থ'ব লাগে, মাগুৰ মাছৰ লগত দি পেলাই খোৱালে এই বসন্ত হোৱা মানে মানুহবিলাকক- ভাল হৈ যায়, সেইটোকে মানে এই উ' অ' খৰিচা অকণো লাগে আও।
হেৰি- এতিয়া আপোনাক খৰিচা হওঁক, খাৰলি হওঁক এইবিলাক খাবই লাগে।
লাগেই মানুহ ঘৰত এনেকে বটলত কিছুমান মানুহে দেখিছ বটলত ভৰাই থয় গম পোৱা নাই। খৰিছা তাৰপা সেইখিনি শুকুৱাই শুকুৱাই পেলাই আকৌ এই বসন্ত ওলোৱা মানুহখিনিক খাবলৈ দিয়ে। এনেকে মাগুৰ মাছৰ লগতে ভাজি খাবলৈ দিয়ে।
আৰু মাগুৰ মাছৰ হেৰি কৰিও দিয়ে নহয় আঞ্জানকণ কৰি পেলাই নিচিনাকে এনেকে।
অঁ', খাবলে বৰ ধুনীয়া।
তাক
তাকে, আমাৰ আকৌ নাই আকৌ সেই লোকৰ ঘৰ পৰা অনা'হে আৰু মানুহটোৱে বোলে নিদিয়ে মানুহ ঘৰে দুতাকে কা- টি আনিলে।
আনি পেলাই বোলো এতিয়া হেৰি কৰিম আও।
মাছ-চাছ ওলাইছে নে এনেই আপোনালোকৰ ফালে?
অ' মাছ ওলাইছে-ওলাইছে বোলো সেনেকে মাছঅকণ ওলাইছে যেতিয়া বোলো এতিয়া ঢেকীয়া অকণমান বুটলি আনি থৈছো।
অঁ', আমাৰও এই ওচৰতে- আপোনাৰ ট্ৰেক্টৰে হাল বাইছে ইমান মাছ ওলাইছে। তেওঁ মানুহজনে গৈ তা'তে মাছ ধৰি আছিলে এতিয়া মানে অকণমান আগতে আহিছে হে।
অ', এই সেয়াই আমাৰ মানে কৰি থাকিব এতিয়া এই হেৰি মাছ ধৰা মানুহ নাই আকৌ। কেইটামান এইজনে কিনি আনি থৈছে তাকে বোলো ঢেকীয়া লগত বনাম আও।
অঁ', উ'ম। আৰু সেই অ' মাছ-চাছ অকণমান থাকিলে সাজটোও মিলে অকণমান।
অঁ', এই আৰু হেৰি নহয় এই খৰিচা দি পেলাই মাছ খাবলে বৰ ধুনীয়া নহয়।
অঁ', বৰ ধুনীয়া লাগে খাই পেলাই।
অঁ', খৰিচা অকণ তুমি তা'ত দিবা মাছৰ জোলত এই বৰ ধুনীয়া। এতিয়া মানে তা'ত টেঙা হৈ যাই যেন একদম টেঙা জোল হৈ গ'ল খাবলে বৰ ধুনীয়া হয়।
ধুনীয়া লাগে অঁ', তাহানি এই- এতিয়া এইটো ছিজনত সেইকাৰণে ভাল এই কি বুলি কয় আপোনাক খৰিচা-চৰিচা এনেকে কৰি খাবলৈ। আৰু আপোনাৰ মাছৰ লগত দালি-চালি খোৱাতকে এনেকে শাক-পাচলি বা এনেকে জোল বনাই খাবলে ভাল লাগে।
অঁ' তেনেকে খাবলে ভাল, আৰু আজিকালি ল'ৰা-ছোৱালী বিলাকে নাখায় নহয় মানে ক'ত খৰিচা আৰু জোল খাব। খাই কিন্তু খুৱাব লাগে ল'ৰা-ছোৱালী বিলাকক খোৱা চব বস্তুৱে খুৱাই চাব লাগে খা আহকচোন।
আমি খাওঁ আক' পাই খাই ভাল পাওঁ।
অঁ', তই তোমালোকৰ ঘৰত লেটেকু লাগিছে নে?
আমাৰ লেটেকু এবাৰ লাগিছে বাৰু দুটামান, যোৱা বছৰহে- একেবাৰে নালাগিলে, এইবাৰ চাৰি-পাঁচমান লাগিছে ঘৰতে খাবলে হয় আৰু এটা-দুটাকে।
অঁহ', -অঁহ', আমাৰ আকৌ ঢেৰ লাগিছে এইবাৰ, এইবাৰ মানে মানুহজনে পুৰা- চাফ-চিকুণ কৰি থাকে জেগাবোৰ চফা কৰি থাকিব লাগে লেটেকু গছজোপা তলটো চফা কৰিলে এইবাৰ ঢেৰ লাগিছে আমা- হিও কৰা হ'ল অলপ তাৰপৰা ৰাইজকো দিয়া হ'ল খাবলৈ এতিয়া খাইছে বহুতে খাইছে এতিয়া অলপ আনি থৈছো। আৰু বোলো কোনোবা ল'ৰা ছোৱালী আহিলে খাবলৈ দিম আৰু খাব।
অ', হয় হয় এনে লিচু চিচু আছে নে আপোনালোকৰ?
আমাৰ লিচু গছজোপা হেৰি হ'ল নহয় মৰি থাকিলে নহয়।
অ'। এই এবাৰ সেই লিচু কেইটান খাবলৈ ইমান মন গৈ আছে লিচুয়ে এটা এটা খাবলৈও পোৱা নাই অ'।
এ মানুহে কয় লিচু হেৰি লি-লিচু খালে মানে ভাল বেয়া নহয়। কিন্তু লিচু বিলাক হেৰিয়ে খাই বাদুলিয়ে খাই খাই পেলাই আকৌ।
অ', সেইটো চাবা নহয় লিচু খাই পেলাই বৰ ভাল লাগে আকৌ সি খাবলৈ নাই এইবাৰ। পাবলৈও নাই মানে দোকানত বজাৰত এইবাৰ পাবলৈও নাইকিয়া হৈছে লিচু বস্তুটো।
অ', তেওঁ মানে ৰখাবলৈ বৰ টান জাল দি থ'ব লাগিব। জাল দি থ'লে লিচুবিলাক আকৌ থাকিব নহ'লে বাদুলিয়ে খাব কেকেটুৱাই খাব সেইবোৰো কিমান প্ৰতিপাল কৰিবা সেইবাৰ হে লিচুটো বাদ দিলো আৰু।
উম, সেইটো হয় বাৰু। আপোনাৰ এতিয়া চাবচোন আম অ'। আমৰ পুলি হওঁক কিবা নলগা পুলিবিলাক আকৌ এনেই মানে ভাল আমৰ পুলি এটা আকৌ নুঠে। কিন্তু এই খাব নোৱাৰা বা কিবা বেয়া আমক পুলিবোৰ আকৌ য'তে ত'তে উঠি ফুৰিব। আৰু আপুনি লগাবও নোৱাৰে নহয়।
অ', সেইটো হয় লগাব নোৱাৰি অ'।
উম। ভাল বস্তু এটা সহজে তুুলিব নোৱাৰি বেয়া বস্তুবোৰ মানে খাব নলগীয়া হওঁক বা বে নলগা গছ হওঁক য'তে ত'তে উঠিব।
উম। অ', এইবাৰ আমাৰ গাঁওত মিটিং এখন পাতিছো দেই মানে এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে মানে এই ইয়াত আমাৰ মানে সৰু সৰু ল'ৰা ছোৱালীখিনিক অকমান শিকাব লাগে যে গান চানবিলাক। চব জ্যোতি সংগীতবিলাক পাহৰি গৈছে নহয় না এই পিছৰ সৰু প্ৰজন্মইটো শিকিব লাগে আমিতো শিকাই থৈ যাব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালা কোন আছিলে সেই গীতখিনি মানে ময়ে শিকাম আৰু সিহঁতক।
অ', অ'।
নহ'লে ল'ৰা ছোৱালীয়ে চব পাহৰি গৈছে একে জ্যোতি প্ৰসাদআগৰৱালানো কোন! বিষ্ণু ৰাভানো কোন এই সৰুখিনিয়ে পাহৰি থাকিব কোন আছিলে আজিলৈকে মানে মানুহবিলাকে‌ আৰু পঢ়াতে ব্যস্ত সেইবিলাকলে উম সময় নাই মই বোলো এইবাৰ মিটিং এখন পাতিছো এইবাৰ বোলো নহয় গোটেই গাঁৱৰ ৰাইজক জনাব লাগিব সৰু সৰু ল'ৰা ছোৱালীখিনিক মই এ জ্যোতি সংগীত ৰাভা সংগীক শিকাম আৰু শিকাম বুলি ভাবিছো আৰু।
অ', শিকাব লাগে শিকাব লাগে। নহয় গাঁৱতে যেতিয়া আপুনি জনা শুনাই এজনী আছে হয় নহয় বাৰু। ল'ৰা ছোৱালী কেইটা শিকিব পাৰিব অকমান।
আৰু তোমাৰ ল'ৰাও এতিয়া আকনমান শিকিব পৰা হৈছে আৰু মোৰ কি তেনেকুৱা সৰু সৰু পৰা সৰু পৰা শিক শিকালেহে পাৰিবগে।
উম, এতিয়া দেখোন আপোনাৰ কিছুমান ল'ৰা ছোৱালী দেখোন দুবছৰ পৰাই একদম স্মাৰ্ট।
অ', চব পাৰে।
চব পাৰে চব পাৰে উম।
অ', আজিকালি মাকবিলাক সজাগ নহয়, তাকে ম‌ই ভাবি আছো মই তো ল'ৰা-ছোৱালীখিনি গোটাম কাইলে মানে গোটাম এজনক কৈছো আপুনি গোটাই দিব, তেতিয়া মই মানে মেটিং খন- পৰহিলে মানে দিম, দি পেলাই ল'ৰা-ছোৱালীৰ খিনি গোটাম। এই বন্ধ দিনতে মই বোলো গীত খিনি শিকাম, ল'ৰা-ছোৱালীৰ খিনিয়ে শিকিব। তাপা বোলো এতিয়া- এজনক কৈছো আপুনি বোলো হেইতে মবাইলতে মেচেজ কৰি দিব।
অ‌ঁ অঁ, হয় হয়।
ঘ যাবলে সময় নাই নহয় কোন যাব নো মানুহো নাই ঘৰত।
খেতিপথাৰ ছিজন আপোনাৰ ঘৰত মানুহ গ'লেও নেপায় নহয়।
গলও নাপায়, অন্তত ল'ৰা-ছোৱালীখিনি আগবঢ়াবলেকে লাগে ন গম- গম পাও নাপাও আজিকালি এইবিলাক গীতসমূহ চব পাহৰি গৈছে আও, চব অকল মোবাইল চাব আও মোবাইল চাব গীত- সমুহ চব পাহৰিলে আও, জ্যোতি সংগীত ৰাভা সংগীত চব পাহৰিলে মই বোলো নহয় এইবাৰ শিকাব লাগিব।
আও সেই নহয়- এই কি বুলি কয় আপোনালোকৰ ল'ৰাকেইটাই কালি সেই কিবা গান এটা ৰিলিজ কৰিছিলে নেকি? কৰিলে নে কি বাও, ভিডিঅ' বনাইছিলে যে?
লৱা হালে- গান ৰিলিজ কৰিছে একদম সেই নদীৰ পাৰলে গৈ পেলাই, সিহঁতকো সেইবিলাক আছে আক হে তাকো উজা বজায়। ঢোল বজাই গান গাই সেইতে মাজে মাজে এটা এটা গীত উলিয়াই থাকে।
অঁ মই মানে এই ষ্টেটাচত পাইছিলো এই হেৰি আপোনালোকৰ হেৰিটো ভতিজাটো ভাগ। তাকে সেই- কি বুলি কয় মই বোলো সুধোচোন ৰিলিজ হ'লনে নাই গানটো চাবলে বৰ মন গৈ আছে মানে।
অঁ কাইলে পহিলে মানে ওলাব চাগে?
অ অ' ধুনীয়া লাগিছে বাও, এনেই মানে আপোনাৰ হেৰিত- তো অকমান দেখিয়ে ভাল লাগিছে ন, ভাল লাগিব চাগে দেই।
অঁ ভাল হ'ব ভাল হ'ব ধুনীয়া হ'ব, মানে মই মোৰ ভতিজাজনীও আছেহি নহয়।
অঁ।
ভতিজাজনী নাচিছে, গাঁৱৰ ভতিজা ছোৱালী দুজনীয়ে নাচিছে। তাপা ইহঁত দুটাই ইহঁত তিনিটা- মোৰ আমাৰ হালে আকৌ মোৰ ভতিজাটোৱে হেতে মানে নাচিছ- ছে আও গানটোৰ লগত মিলাই, এইবিলাক কৰিব লাগে। একো নাই এইটো মানে অসমীয়া সংস্কৃতি তোমাৰ বজাই ৰাখিব লাগে।
এ কৰিব লাগে কৰিব লাগে, হেৰি নহয় আপোনালোকৰ ল'ৰাকেইটা সেইকাৰণেই ভাল অও' মানে আগবঢ়া অকমান অও'।
অঁ সিহঁতি বাও সেইফালৰ পা আছে বাও দেই।
অঁ সেইফালৰ পা আছে, কিছুমান ল'ৰা ছোৱালী আকৌ আপোনাৰ পঠিয়াই থাকি- কিলেও নাযায়। পঠিয়াই থাকিলো যাবলৈ মন নকৰে নহয়, অঁ নাযায় নাযায়, এতিয়া আমাৰ এই ল'ৰা হাল এতিয়া গুৱাহাটী ইউনিভাৰ্ছিটিট- অঁ অঁ'।
চব কৰে হেঁতে।
সেই সেইটো কাৰণে ভাল অও, তেনেকুৱা মানে কৰিব লাগে সেইবিলাক। আগবাঢ়ি যাব লাগে ল'ৰা-ছোৱালী সদায়, হয় নহয় বাও? উম' অঁ আজিকালি চব ফালে লাগিব অকল পঢ়াত থাকিলে কেতিয়াও নহ'ব।
এতিয়া সিহঁতে এতিয়া মানে কি এতিয়া আকৌ এইবাৰ গীত চীত গাব চাগে আও, হেঁতে- তাত ঢোল বজাইছে ওজা বজাইছে।
অ', অ', অ', অ', ন সিহঁতিও শিকাব পাৰে নহয় , নহয় সেহেতিও এনে বন হে সিও এনে মানে এতিয়া বন্ধত লৰা-ছোৱালী কেইটামান সিহঁতিও শিকাব পাৰে নহয়।
অহ, শিকাব পাৰে সিহঁতৰ ধৈয্য নাই আকৌ লৰা-ছোৱালী বোৰে নোৱাৰিলে ধপ ধপ পিটি দিব নহয় ধৰি।
অ', সেইটো হয় বাৰু।
উম। এই শিকাব লাগে শিকাব লৰা-ছোৱালী বোৰক সদায় আগবঢ়াই নিব লাগে তেতিয়াই সিহঁতি ভাল মানুহ হ'ব, অন্য ভাল মানুহ হ'বলৈ আগবঢ়াই দিব লাগিব, সেহেঁতি যে জানেই অনইকো শিকাব লাগিব।
অ', অ'।
এতিয়া মই গানকেইটা পাওঁ গতিকে, মই লৰা-ছোৱালীখিনি শিকাম বুলি কৈছো জ্যোতি সংগীত ৰাভা সংগীত আৰু বৰগীতো মই গাও নহয় গ'ম পাৱ নে নাপাওঁ? অ', মই মাধৱদেৱৰ যে বেষ্ট ছিংগাৰ হৈছিলো।
অ'।
মই মানে কি এতিয়া সেইটোকে বোলো নহয়, ইহঁতক গান খিনি বৰ গীতো শিকাব লাগিব।
অ', এতিয়া এতিয়া আপুনি লৰা-ছোৱালী খিনি শিকাব পাৰে নহয়।
পাৰিম পাৰিম।
অ', অ', খুড়ী তাকে হেৰি হ'ব দিয়ক মোৰ এই আলহী আহিছে মানে।
অ', হ'ব হ'ব দিয়া হ'ব দিয়া।
অ'।